কোৱা
উ মাত টো ভালকে আহিছে টো।
অ মোৰোটো গৈছে ভালকে।
অ তোমাৰো এতিয়া ভালকে
অ অঁ
ক'ৰবাত গৈছিলে নেকি?
ক'ত মানে এই তোমাৰ মামীয়ে মাতিছিলে। তালৈ গৈছিলোঁ এনে আমাৰ ঘৰৰ ওচৰত যে।
আচছা মামি
অ অ
আচ্ছা আচ্ছা কিবা কাম দিলে নাই এনে মাতিছে।
এ মানে মামা নাছিলে যে
উম
অ ম কিয়নো মানে অকণমান অসুবিধা যে।
আচ্ছা আচ্ছা
ত মানে দোকানৰ পৰা কিবা এটা আনি দিব কলে। বাকী কি কৰি আছে এতিয়া?
এনেই গেম খেলি আছিলো
আহ কি গেম খেলা তুমি এতিয়া ন।
একেন্ত মোবাইল
হ হা
মোবাইল এজেঞ্চি বুলি কয় উশ
অ অ শুনিছো এনে ফ্ৰী ফায়াৰ খেলা নে নাই
অ এতিয়া আছে একাউণ্টটো মানে এতিয়া ৰিচেটলি মান দেখো আজিকালি ডাউনফল চলি আছে ন সেইটো গেমত।
অ অ নাই এটা এটা সময়ত কিন্তু বহুত ধুনীয়া গেম আছিলে কিন্তু কবলে ন সেইটো। লকডানৰ সমতো বহত খেলোঁ।
উ অ ব
তোমাৰ এতিয়া নেখেলা মোৰ সেইটো যে। তিনি বছৰৰ পৰা আইডিটো তেনেকে পৰি আছে। এনে আপডেট চাবডেট আহিলে তোমাৰ মাৰি থাকো।
উম
তিনি বছৰৰ পৰা তোমাৰ আই ডি তেনেকেই তেনেকেই পৰি আছে আৰু।
অ মোৰো তেনেকে পৰি আছে কেতিয়াবা আৰু ঠান্দাত। খেলো কেতিয়াবা। কেতিয়াবা আৰু বৰিং মানে।
আজিতটো উৰি নাই মই সেইটোও চোৱা নাই
ন চটো আমলেত তু মাৰি দিয়ে। বাৰু চাওঁ ষ্টৰ এটা চাই পেলাই বেছি দিম নেকি আই দি বুলি ভাবিছো।
অ অ তুমি কিমান মান এড কৰিছিলা আইডিত।
এড কৰা আছে তোকে মান
হম
উম টু কে মান হ'ব চাগে দু হেজাৰ
আহ অ আমাৰ লগৰ এজনে তোমাৰ অ হেৰি ফিপ্টি থ্ৰাউজেন তুমাৰ ইনভেষ্ট কৰিছে তাতেই।
আজিকালি।
নাই নাই আজিকালি নহয়টো তোমাৰ লকডাউনত। আকৌ যেতিয়া মান এতিয়া আমি তোমাৰ কেতিয়াবা খেলা বুলি ক অ কম তোমাৰ এই কি যেতিয়া মানে ৰিলিজ দিছে যে
উম
আৰু তোমাৰ দেৰ দুই বছৰ পিছত খেলা।
আজিকালি তোমাৰ দামেই নাই আই ডি বিলাকৰ, যিমানো দামী আই ডি হওক দুই তিনি হাজাৰ পিছত নিদিয়েই। এই প্ৰাইম লেভেল বেছ। শুনিছে নহয় এইট
অঁ
এইত কৰিব কিমান পইচা লাগে বা দেৰ লাখ মান লাগে নেকি নে এক লাখকেতু বেছিয়ে লাগে হা।
কোনে খৰচ কৰিব হেই তাককে নৰ্মেল খেল থাকাই বেছি ভাল।
সেইটো আইদি তুমি? কি কয় চাৰে চাৰি হেজাৰ দি আছে আজি কালি।
হে হে ঠেই। ডেৰ লাখৰ চাকৰি, ত তাৰ প্ৰফিটটো কি হব কক?
জিৰ জিৰ প্ৰভফিত হৈছে নহ মানে আজিকালি পুৰা দাম তু চলি আছে নহ, দাম চাম একোৱেই নাই মানে একদম। মইয়ো দুহেজা মান লগাইছোঁ মোৰ আইডিত। পাঁচশ ছশও নিদিব চাগে।
তুমি এনেই কিন্তু অকল চাকৰিৰ কাৰণে মাথা মাৰিছা নে কিবা বিজনেছৰ কাৰণেও এনেই মাথা মাৰিছা?
অ বিজনেচৰ মানে মাথাটো মাৰিম, চাকৰি এটা লৈ লওঁ বুলি কৈছো হা, তাৰপিছত এই পিনে বোকা খাট পিনে জান বোকা খাট
অ অ
বোকাখাট নোপোৱাকে এটা চাবজুৰি বুলি কয়, তাত মানে আমাৰ হাইৱে ওচৰত মাটি আছে।
অ
ত' ফাষ্ট-ফাষ্ট জবটো কৰিলে এবাৰ মানে ফৰটি-ফিফ্ৰটি থাউজেণ্ড থকা পৰা ষ্টাৰ্টিং চেলৰি ফিফ্ৰটি-ছ্ৰিকটি মান হ'লে ভাল হ'ব। তাৰপা ভাল ৰেংকৰ জব সেইকাৰণে গ্ৰেজুৱেচন লৈ পেলাই কৰিম।
উম উম
তো দুবিঘা মান আছে মানে মা
কাৰণ শুনা, আজিকালি চৰকাৰী চাকৰি পাব হ'লে যে
উম।
তুমি অকল কেলা এই দৌৰি থাকি পেলাই, তুমি যে পাম বুলি আশা কৰি আছা যে কথাটো কৈছোঁ দেই, বেয়া নাপাবা কাৰণ আমাৰ লগৰ ক্ষেত্ৰতো বহুতৰে হৈছে। তাতে এনেই মানে মই দেখো, মানে ৰাতিপুৱা এতিয়াও কেইজন মানে আমাৰ ফিল্ডতে দৌৰে। এনেই মা দ অ দৌৰি তোমাৰ মানে, মানে টাইমটো ৱেষ্ট কৰি আছে বুলি ক'ব পাৰি আৰু। তাতকে, সেই টাইমতো তুমি যদি বিজ বিজনেছত তুমি যদি খটোৱা নহয় তোমাৰ তামাম লাভ হব কিন্তু, সঁচাই কৈছোঁ।
উম' সেইকাৰণে মই মানে এটা বিজনেছ খুলিব
বা তুমি বিজনেছো কৰি থাকিব বা তুমি ইফালে লাগিলে ৰাতিপুৱা-ৰাতিপুৱা তুমি ৰাণিং কৰি থাকা, কোনো কথা নাই এতিয়া হয় নহয়? তে তোমাৰ সময়টো বাচি থাকিলে আৰু প্লাছ তোমাৰ দুটকা- এটকা তোমাৰ পকেটতো আহিলে।
উম। ৰাণিংটো বাৰু মই
উহুম
পইচাটো লাগে নাই, এনে বিজনেছ কৰিম বুলি ক'লেটো নহ'ব।
অ-অ - অ
ত' সেইকাৰণে, নকৰি লৈ পেলাই অলপ মানে
মই সেইকাৰণে তোমাৰ কিন্তু সৰু সুৰা মানে চাকৰি ধানদা মাৰিছো। এইফালও মানে চলি থাকো এইফালেও চলি থাকক মানে। ফালৰ পৰাই পইছা আহি যায়। ইমান হাইৰেংকৰ যদি মাথা মাৰি যাও তুমি আৰু সি কৰ'বাত থাকিব লাগিব গে ঘৰৰ পৰা।
তো সেইটো কৰি এবাৰ হোটেল এটা খুলি দিব পাৰিলে ভাল হ'ব।
আৰু পৰাপক্ষত তুমি যদি হোটেল খুলিব বিচাৰিছা
উম
এই আমাৰ গাও এলেকাত নহয়। ক'ব গ'লে যে তোমাৰ হাইৱে চাইডত যে য'ত মানে তোমাৰ গাড়ী বিলাক চলাচল কৰি থাকে।
য'ত আমাৰ মাটি ছাটি পুৰা মানে মাটিৰ আগতে হাই ৱে মানে তুমি
অ আৰু কি টেনচন তাতে। অ এতিয়া তোমাৰ টেনচন এ নাই, তাত তুমি যদি খুলি দিব পাৰা অলপ পইচাই পইচা ভাল। কিন্তু সেই কাৰণে টো ওচৰ পাঁজৰৰ দোকান আছে নেকি আকৌ তেনেকুৱা? তোমাৰ ৰেষ্টুৰেণ্ট টাইপৰ কিবা?
নাই, নাই চৰতো নাই আমাৰ।
অ ভ মান ভাল মানে তোমাৰ মিনিমাম তুমি মান্থলী কব গলে মানে আন্দাজি ধৰিব গলে তোমাৰ ফিফটি মান তোমাৰ ইনকাম হৈ থাকিব। ফিফটি কিমান? মান্থলি?
হুম। আৰামছে।
যদি মানে তোমাৰ হাই -হাইৱে যদি যদি হয় মানে এইটো
অ পুৰা নেচনেল হাই ৱে যোনটো এতিয়া চেভেন ওৱান ফাইভ জুন লৈকে চেভেন সাতশ পোন্ধৰটো যে কৈ যে।
উম
এইটুকুৰা নেচনেল হাই ৱে টো।
আৰু তুমি যদি মান্থলি যদি ফিফটি কে যদি পায়ে থাকা চাকৰিত কিবা লাভ সঁচা হৈ ন? এই গৰু খাতনি নিচা খাল থাকিবা? আৰু তোমাক কেলা অৰ্ডাৰ দিব যে হেৰি কিটো এই আজি বোলে অমোক জাগাত ডিউটি আছে তই যাবই লাগিব।
উম
নগলে নহ'ব না চাকৰিত। চাকৰিটো তেনেকুৱাই। এতিয়া বিজনেছ তোমাৰ কি আজি তুমি খুলিব মন কৰিছে তুমি খুলিবা ন। নকৰো বুলি ক'লেও তোমাৰ একো কোনো ক'ব নোৱাৰে।
উম। চাকৰি টো যাবই লাগিব। এই মাতিলেতো যাবই লাগিব।
বিজনেছত ৰাপ আছে। আৰু তোমাৰ বিশেষকে তোমাৰ এই কিটো, ছিংগিঙৰ ওপৰত। আমাৰ বহুত জেগাত গানো গাইছোঁ তোমাৰ।
উম - উম। ছিংগিঙত লাভটো আছে বাৰু, বহুত আছে।
মানে ছিংগিঙত তোমাৰ কথাটো শুনা, এতিয়া প্ৰথমে প্ৰথমত তোমাৰ লাভটো নহ'ব। তোমাৰ নিজৰ পকেটৰ পৰা যাব কিন্তু। এ চব বিজনেছতে- বিজনেছ হওঁক বা তোমাৰ চাকৰিতে হওঁক, প্ৰথম - প্ৰথম তোমাৰ এতিয়া যে তুমি যেতিয়া চাকৰি যে তুমি ইণ্টাৰভিউ দিছা যে, কথাটো কৈছোঁ। বা দিব- যাবা। আৰু তোমাৰটোতো পইছা কিবা খেল আহি পৰিব।
উম। হয়।
পইছাটো নোলোৱাকেতো আজিকালি তোমাক কোনোৱেটো একো নিদিব না।
উম।
মই তোমাৰ অহা বছৰৰ ক তোমাৰ এই এনেকুৱা ইষ্টেজ প্ৰগ্ৰেমবিলাক কৰিম বুলি ভাবি আছোঁ ছিংগিঙৰ।
কৰিবা - কৰিবা। আমাকো মাতিবা।
কি হয় বা এতিয়া। ভগৱানে যদি ভালকে ৰাখে।
কৰিবলে ভালে। এনেও ছিংগিঙত ইস্ক'পটো বহুত আছে।
তুমি মোৰ হেৰি এনে ত‌‍ তুমি হেৰি খুুলি দিব পাৰা। ত্ৰিদিপ কাশ্যপ মিউজিকেল বুলি এটা আছে।
টো ইনষ্টাগ্ৰামত?
অ' - অ'।
ত্ৰিদীপ?
ত্ৰিদীপ কাশ্যপ মিউজিকেল বুলি আছে।
আচ্ছা - আচ্ছা।
তাতে শুনি থাকিব পাৰা। তোমাৰ আইদি
দিয়া মোক। মোৰ ফয়নিকছ বুলি আহিব।
ফৈনিক।
মই তোমাক দি আছোঁ। টো মানে ইনছ- ৱাটচএপত।
অ'। উমহ
কেইবছৰ হ'ল তোমাৰ ছিংগিং কৰা মানে? ছিংগিং ফিল্ডত উঠিম বুলি ভাবিছা বা ধন্যবাদ। ছিংগিং কৰা বা তুমি ছিংগিং ফিল্ডত উঠা কেইবছৰ হ'ল।
বছৰ বুলি নহয় মানে তোমাৰ এ জুবিন দা তোমাৰ যেতিয়া মৰি মানে ঢুকাইছে আৰু তাত নপে মই ক দিছো কৰিছো মিছাটো কৈ লাভ নাই। তাৰ পিছৰ পৰা মই কিন্তু ষ্টাৰট কৰিছো এনেই মই ষ্টাৰ্ট। কৰিম বুলি মই মোৰ এটা সপোন আছিলে জুবিন দাৰ লগত গোৱা। কিন্তু সেই সপোনটো সপোন হৈ থাকিলে আৰু। এবাৰ ইয়ালৈ আহি গৈছে তোমাৰ বৰগাঙলৈ আৰু লগ কৰিম বুলি ভাবিলোও মানে তোমাৰ লগ কৰিব নোৱাৰিলোগে আৰু।
এ বহুত বিৰিয়া লাগেতো
উম
বহুত ধূই থাকে ন।
এই বা ঘিৰ মানে তোমাৰ কথাটো শুনা। ভিৰতো তোমাক সোমাব দিব। কিন্তু এই শেখৰ হতে
উম।
হ মেইন কালপিত কীতা
উম
বাকী তোমালোকৰ খানা খানা চাগৰ হৈ গ'ল চাগৈ।
হ এতিয়া বনাই হ'ল এতিয়া খাম আৰু লাহে ধীৰে আৰু চাৰে নটা নটা বিশ মানত তেনেকাত আৰু বনাই হৈ গ।
অ অ নাই আমাৰো এই তেনেকুৱা তেনেকুৱাতে খোৱা হয় তোমাৰ এতিয়া কেইটা হৈছে নটা চাৰি হৈছে। আমাৰ কেতিয়াবা তোমাৰ। চাৰে নটা বাজি যায় কেতিয়াবা। দহটা বাজি যায় খোৱা।
আমাৰ তো মানে মোৰ পঢ়া মানে ব মানে দশটা ছাৰে দশটা হৈ যায় আৰু।
ন তুমি ৰাতি কেইটা লগে থাকা।
আজি মানে এঘাৰটা বাৰটা ইমানে।
অ মোৰো স তেনেকুৱাই আকৌ মই চাৰিটা বজাত আকৌ ৰাতিপুৱা উঠিবই লাগ
ক
আহ মৰ্ণিং ৱাক কৰিবলৈ কাৰণে।
মাৰ পাঁচটা মানত যাম আৰু। কিটো কৰিব।
অ অ
আচ্ছা ঠিকে আছে বাৰু।
হা
ঠিকে আছে বাৰু কৰি থাকিম কল।
অ অ বাকী হেৰি কি তোমাৰ এই হাইৱে তোমাৰ যে মাটি আছে বুলি কৈছিলা যে।
উম
সেইটো এনে তোমাৰ কিমান কথা
দুই বিঘা
বিঘা বিঘা চিষ্টেমত আছে নেকি।
উম,
এই দুই বিঘা হলেতো তোমাৰ ভাল দাম পাবা দেখোন বেচিব গলে।
উম, কুটিত আছে। সেইকাৰণে বেচা নাই কিবা এটা কৰি খাম বুলি সেইকাৰণে বেচা নাই কোনোবাক দি আছে তাত। ডাঙৰ এনেকা শ্বপিং মল- শ্বপিং মল খুলিব পাৰা কুটি
অহ - অহ নাই এতিয়াই নেবেচিবা এতিয়া -এতিয়া বেচিলে তোমাৰ মানে নিজৰ লোকচান হ'ব গম পাই নে নাই? কাৰণ বেলেগে আহি পেলাই তোমাৰ সেই মানে অহ স্থান তোমাৰ দখল কৰি লব না। তুমি যদি কিবা যদি খুলিম বুলিও মানে ভৱিষ্যতে বিচাৰিছা বা ভাবিছা- যদি- বেলেগে যদি বহাই দে তোমাক আৰু তত আৰু খুলিবলৈ কত দিব হয় নাই।
উম,
সেইকাৰণে তুমি আৰু ঘৰৰ মানুহক কিবা এটা কৈ পেলাই মিলোৱা নহ। যে মই খুলিম কিবা এটা। কোৱা আজিকালি চাকৰি কৰিলেও যে
উম,